কি কৰি আছা।
এই বস্তু তাল লিখি আছিলো তুমি।
আছোঁ মইনখুব সন্ধিয়া।
উম শুব সন্ধিয়া।
চাহ খেলা।
চাহ খাল তুমি খালা।
মই খালো চ্ৰেণী দিয়াল আছা।
মই চেনি দিয় লাল চা খৈছো।
কেকআপ।
মাত্ৰ দুকাপ।
উম। তাৰপিছত আৰু পঢ়া শুনা কেনেকুৱা চলিছে।
মানে পঢ়া শুনাৰ বাদ চব চলি আছে।
কেলে।
এতিয়া আৰু মোৰ পঢ়িবইছা নাই কাৰণে।
উম। ঘৰৰ মানুহবিলাক ক'ত মোৰ ঠিক থাক অলপ চলপ।
ঘৰৰ মানুহ বিলাক মাৰ গা ভাল নহয় ডক্তৰৰ ওচৰৰ পৰা আহিছে।
ৰেগুলাৰ গৈ আছে যে।
ৰেগুলাৰ বেয়া হৈ আছে যে।
মেডিচিন খোৱা নাই।
খাইছে অ কালি মানে পৰহিৰ পৰা মাথা ঘুৰাই আছিলে তাৰ পিছত মানে। পৰহি নহয় চাৰিদিন বা পাঁচ দিন মান হৈছে তাৰ পিছত ডকক্তৰক দেখালে।
উম।
হেৰি ডক্টৰক দেখালে হা ডক্টৰক দেখুওৱাৰ পাছত ড। ঔষধ চৌষধ দিলে প্লাছ কিবা কেইটামান টেষ্ট দিছিলে। তাৰ পাছত তেজ অ কিবা কিবি দিছে আৰু ম। ভালকে নাজানো তাৰ পাছত আজি কৰি আহিলে কৰি পেলাই আহ। ফাৰ্ষ্ট ৰাতিপুৱা এবাৰ গলহা মানে কালিও গৈছে ডক্টৰৰ ওচৰত। তাৰ পিছত আজিও গৈছে ৰাতিপুৱা তেজ কেইটা। কৰিব গল তাৰ পাছত সন্ধিয়া তেজ কেইটা আনিব গ'ল বেন আ। কেইটা আনি পেলাই তেতিয়া আকৌ ডক্টৰ নাপালে ডক্টৰ নোপোৱাৰ কাৰণে এতিয়া অকণমান আগতে গৈছে। গৈ পেলাই আহি পাইছে আৰু। আহি পাই পেলাই গম পাইছো যে প্ৰেচাৰটো হাই মাৰি আছে। আৰু প্ৰেছাৰ হাই মাৰি থকা ৰিজনটো হৈছে কি এই মই যে কৈছিলো দাদা এজনৰ হাই প্ৰেচাৰ হ'ল মানে। পেছাৰ ইস্তক হ'ল বুলি কৈছিলো সেই দাদাজনৰ কডিচনটো ওপৰত। টেনচন লৈ লৈ মাৰ প্ৰেছাৰ উঠি গৈছে। উ এতিয়া সেই ডক্তৰে টেনচন ল'ব দিয়া নাই কিবা কিবি আৰু ঔষধ দিছে। উম আছে আগৰ পৰাই আছে।
টেবলেট খায়নে ৰেগুলাৰ।
উম টেবলেট ৰেগুলাৰ খাই আজি চেঞ্জ কৰি দিলে আকৌ টেবলেট।
উম। আজি মই ইউটিউবত কিবা এটা পডকাষ্ট এটা চাই আছিলোঁ দেই। তাৰপিছত তাতে মানে গম পালো অসমৰ এজন ভাল এক্টৰ আৰু নামটো বাৰু পাহৰিলো। কি আছিল নামটো। তাৰ মানে বয়স কম তাৰ হাই প্ৰেছাৰো আছে চুগাৰো আছে। চুগাৰটো বোলে তাৰ জেনেটিক বংশগত মানে ভাল ভয়ে লগা হৈছে আজিকালি সেইকাৰণে অকনমান খোজকাঢ়া হৈছোঁ মই।
উম মোৰ অহঁ এই বা এজনী আছে বুলি যে কৈছিলোঁ
উম উম।
তাই হেৰি মানে এনেকে মাক আৰু বাপেক চবৰে মানে চুগাৰ আছে তাইও। প্ৰিডাইবেটিক হৈ গল
ওহঁ।
উম।
এতিয়া কি হব।
এতিয়া কি আৰু মানে চেনীটো এৰিছে তেনেকে কিন্তু তাই না খাইও হাঁ আমি এতিয়া যিমান চেনি খাওঁ তাই নাখায় কিন্তু তাৰ পাছতো তাই ওলাল কাৰণ জেনেটিক হেনেকে হয় তাই
অহঁ। এইটো বহুত বেয়া আমাৰ ককাঁৰ আছিলে মানে চুগাৰ আমাৰ অকমান অকমান ওলাইছে প্ৰেচাৰ আছে অলপ অলপ চুগাৰটো এতিয়া মানে বহুত কণ খোৱা লৈ একদম কমাই দিছে ভাত নাখায় মানে
উম।
আৰু ভাত চেনি তাৰপিছতে বগা আটা যিটো আছে মানে
হম।
বহুত বেয়া হয় মানে ৱাইট পয়জন বুলি কয় নহঁ এইকেইটা বস্তুক
উম হম হম
গতিকে এইটো বস্তু অকণমান এৰেষ্ট লব লাগে মানুহে আৰু এটা নিৰ্দিষ্ট হিচাপত ভাতটো খাব লাগে। আৰু আমাৰ মানে আজিকালি কি আগৰ দিন মানুহে খেতি বাতি কৰিছিলে ভাল পাইছিলে নহঁ
উম।
বা খোজকাঢ়ি অহা যোৱা কৰিছিল য'ত যাব লাগে খোজকাাঢ়ি যায়। আজিকালি মানুহে আহ কষ্ট কৰিছিলে আজি আজিকালি মানুহ বিলাকৰ ইমান মানে কাম নাথাকে ন য'তে গ'লেও বাইকখনত গুচি যাব বাছত যাব বা নিজৰ গাড়ীত গুচি যাব চাইকেল নচলাই মানুহে খোজ নাকাঢ়ে আজিকালি চোতাল সাৰিবলৈ মানুহৰ চব চোতাল পকাঁ। পাইপেৰে ফিচ ফিচকে পানী মাৰি দিলে চাফা হৈ গ'ল। আগৰ দিনত এখন ঘৰৰ চোতাল সাৰ লগে লগে গোটেই কিমান সময়। আজিকালি মানুহে ঘৰ জাৰু নিদিয়ে ভেকুৱাম ক্লিনাৰ ইউজ কৰে। এইবিলাকৰ কাৰণেও বহুত বেমাৰ আজাৰ হৈছে মানুহৰ এতিয়া মানে বেমাৰ আজাৰ বজাৰৰ ক্ষেত্ৰত আমাৰ অসমখন বহুত আগবাঢ়ি গৈ আছে অমুকৰ বোলে অমুক তমুকৰ বোলে তমুক প্ৰতি মানে এ এশজন মানুহৰ ভিতৰত সত্তৰজনৰ মানে চুগাৰ থাকিবই হাই প্ৰেছাৰ থাকিবই মানে অ এনেকুৱা নহয় যে অকল বয়সস্থ মানুহৰ আহে তুমি কোৱাৰ নিচিনা তোমাৰ বা জনী যেনেকে প্ৰি ডায়বেটিক হ'ল প্ৰায়তো বয়স কম
আজিকালি বয়সস্থ মানুহতকৈ বেছি ডেকাবোৰৰ বেছি হয়।
উম, য়ং জেনেৰেশনতটোৰ বেছি হৈছে আজিকালি বেমাৰ আজাৰবিলাক। নাজানো আৰু কিমান দিন মানে মানুহে লাষ্টিং কৰিব পাৰে এতিয়া আৰু মানুহৰ এভাৰেজ এজ কিমান ষাঠি বছৰে হৈছেগৈ। গম পাইছা নাই মানুহে শত কৰা ষাঠি বছৰে জীয়াই থাকে প্ৰতিজন মানুহ।
উম,
বাকী আৰু ভগৱানে জানে আৰু কি ভাল কি বেয়া। কোনফালে লৈ গৈ আছে। যিমানে টেকনলজিৰ ওপৰত মানুহ ডিপেণ্ড হৈছে সিমানেই মানুহৰ বেমাৰি হৈছে। অহ, জানো। উম, একো কোৱা নাই যে মই বহুত বকিছো নেকি?
নাইতো। শুনি আছো মানে ভাল কথা কৈ আছা মই শুনি আছো।
উম, ভাল কথা শুনিলে নহয় অলপমান নিজেও হেৰি কৰিব লাগে পাৰালে হয় নাই।
হয়-হয়
ৰাতিপুৱা দচটালৈকে যদি মানুহ শুই থাকে সেই মানুহৰ কি কৰিবা? আমি চাৰিটাত উঠি
উম, প্ৰাত ভ্ৰমনত যাম।
অহ, প্ৰাত ভ্ৰমণ ঘৰৰ ভিতৰত ঘূৰি ফুৰাকে ভ্ৰমণ বুলি নকয়।
কিয়? চাদৰ ওপৰত কৰিব পাৰিতো।
চাদৰ ওপৰত নহয় তোমাৰ বডিটো মুভমেণ্ট হ'ব লাগিব নহয়। এটলিষ্ট আধা ঘণ্টা খোজ কাঢ়িব লাগে মানে মানুহে মই তোমাক ভিডিঅ' এটা দিয়া নাছিলো জানো ইউটিউবত।
দিছিলা - দিছিলা চাইছো মই।
খালে নহ'ব কামো কৰিব লাগিব সিহঁতক লৈ পেলাই।
হয় -হয় বুজিছো।
উম
পিছে ৰাতিৰ আহাৰ গ্ৰহণ কৰিলা নে নাই?
ৰাতিৰ আহাৰ - ৰাতিৰ আহাৰ গ্ৰহণ কৰা নাই এতিয়ালৈকে। নকৰো বাৰু।
কিয়?
এনে। ৰাতি শাস্ত্ৰও নোপোৱা হৈছোঁ।
নহয় এ ৰাতিৰ সাজটো তুমি যে নোখোৱা মই গম পাও মানে অহ ভাত নোখোৱা বুলি। কিন্তু পাতলা যে কিবা এটা
অহ, মই তিয়হ খালো বহুত কেইটুকুৰা তিয়হ খালো।
আতছা।
আৰু পানী খালো তিন গিলাচমান।
উম, হম। আমাৰ বনোৱাই নাই বনাম গে- গে।
তুমি বনাব লাগিব নেকি?
উম
কি বনাম বুলি ভাবিছা আজি?
ভাবিছো পটল- চটল কিবা আছে ভাজিম।
উম, আৰু কি দালি বনাবা?
দালি মচুৰ দালি তাতে মগু দালিও দিম।
মই বুটৰ দালি বহুত ভাল পাওঁ।
মই মাটিমাহ খাই বেয়া পাওঁ।
মাতিমাও ভাল পাওঁ মই।
মই মানে খাব নোৱাৰো মাটিমাহ।
মই তোমাক এটা বহুত ধুনীয়া ৰেচিপি শিকাই দিওঁ
কিহৰ?
মচুৰ দালি অনলি মচুৰ দালি আৰু কণী।
অহ, কোৱা।
মানে কণী কেইটা বইল কৰিবা হা চাৰিটা কণি লোৱা আৰু চাপজ মই তিনটা কণী ললা তিনটা কণী বইল কৰিলা বইল কৰি পেলাই ধুনীয়াকে বাকলি এৰাই মাজতে দুফাল কৰিলা তিনিটা কণীত ছয়টুকুৰা হ'ল ধুনীয়া কে নিমখ, হালধি দি পেলাই তেলত ফ্ৰাই কৰি ল'বা ৰঙাকে দেই ধুনীয়াকে তাৰপিছত উঠাই থৈ দিলা তাৰপিছতে মচুৰ দালিখিনি লৈ পেলাই বইল কৰিবা অনলি মচুৰ দালি কিন্তু অকনমান গোটাকে আৰু তাৰপাছতে ধুনীয়াকে বইল কৰিলা বইল কৰি উঠি নমাই দিলা আৰু তাৰপিছত আহ কুকাৰত- আহ কুকাৰত- কুকাৰত বইল কৰিব লাগিব। তাৰ পাছতে তুমি ধুনীয়াকে কেৰাহী এটাত তেল গৰম কৰিলা পিয়াজ দিলা পাছফোৰণ দিলা তাৰপিছত আদা নহৰু আৰু জলকীয়া খুন্দি পেলাই দি দিলা। তাৰপিছত দালিখিনি তেল মাৰি দিলা ন।
উম।
তাৰপিছত দি দালিখিনি যেতিয়া হ'ব মানে উতলিব হ'ব তেতিয়া তুমি সেই এই কণী কেইটুকুৰা যে নেটৱৰ্ক আছে মোৰ। হেল্ল'
অ শুনিছো কোৱা।
আহ এই কণিকেইটোকুৰা কোনখিনিলৈকে শুনিলা তুমি।
তেলমাৰালকে শুনিলো।
অ তেলমাৰলৈকে শুনিলা নহয় ধুনীয়াকৈ আদা নহৰু দি পিয়াজ দি পাঁচফোৰণ দি।
উম
তাৰ পাছত যেতিয়া উতলিব ধৰিব আৰু দালিখিনি অলপমান গোটা হ'ব নহয় অলপ নিজৰ হিচাপত আৰু যিমান খিনি গোটা তাকে কোৱা। মানে তাৰকা হিচাপত খালে বেছি টেষ্টি লাগে তাৰ পিছত যেতিয়া উতলিব হব এই কণী টুকুৰা যে তুমি ভাজি পেলাই থৈ দিছিলা কণী কি টুকুৰা দি দিবা। ধুনীয়াকে মজা লাগিব খাই পেলাই খাই চাবাচোন এদিন। মচুৰ দাইলি উইঠ কণীৰ ৰেচিপি
অকে বনালা দেখাম ৰবা।
বনাবা কালিয়ে বনাবা।
হম
কাইলৈ বনাবা
কাইলৈ যদি মোৰ ভাত বনোৱা পাল পৰে আৰু কাইলৈ হয়তো বৃহস্পতিবাৰ ন।
আহ কাইলৈ বৃহস্পতিবাৰে কালি নিৰামিষ।
অ কাইলৈ মই নোৱাৰিম কণী বনাব মানে মই নিৰামিষ নাখাওঁ মায়ে নাই নিৰামিষ খাই।
উম পৰহিলে বনাবা কি কথা আছে।
ত মই কৈছোে তোমাক বনালে নে দেখাম নিশ্চয়
ঠিক আছে তেন্তে ৰাখো আৰু ন।
উম দিয়া ঠিক আছে।
উম উম